হেল্ল?
অ হেল্ল'।
অ কোৱা?
আহ, কি কৰি আছা?
মই, মই ভাবি আছো কিবা এটা।
আচ্ছা। কি ভাবি আছিলা?
ত মণ্ডল অফিচ ক'ত আ ছে?
উম অ মণ্ডল অফিচ? আচ্ছা, মণ্ডল অফিচটো এইটো চাৰ্জ ফিল্ডখন আছে নহয়, চাৰ্জ ফিল্ড খন ক্ৰচ কৰি কিনে অলপমান আগত যাবা চাবা কট আছে কৰ্ট
আ, কৰ্টৰ অপজিটত মণ্ডল অফিচ।
অ। কৰ্টটো অ চাৰ্চ ফিল্ড অ, বইজ অ সেইটোৱে, অ গভৰ্মেণ্ট বইজৰ অ বইজ গভমেণ্ট বইজৰ আপটো উঠিবা, আপটো উঠি কিনে অলপ খন আগত যাবা এটা ডাঙৰ এটা ফিল্ড চাবা সেইটোকে চাৰ্চ ফিল্ড কয়।
আ চাৰ্জ ফিল্ডৰ পিছত আৰু চিধা যাম।
মচছা
ন।
হুম।
চাৰ্জ ফিল, চাৰ্জ ফিল্ডতো, চাৰ্জ ফিল্ডতো চাৰিআলি এটা প ন।
অ ইপিনে চাৰ্জটো তুমি আপটো গমেন্ট আপটো উঠিলে তোমাৰ অ তোমাৰ কেনেকে বাও পিনে বাও পিনে তোমাৰ এছ টি চি বাছ ষ্টেচণ্ গুচি যাব তোমাৰ সো পিনে গুচি যাব চাৰ্জ আৰুি ধা ত গুচি যাব কৰ্ট
অ ত ৰ অপজিটত মণ্ডল অফিচ তাত মণ্ডল অফিচ বুলি লিখা আছে নে কিবা বেলেগ নে
অ তাতে লিখা থাকিব চাৰ্কল অফিচ বুলি চাৰ্কল অফিচ সেইটোকে চাৰ্কল অফিচ
চাৰ্কল অফিচ
অ কিয় মন্দিৰৰ ওচৰত গৈ কি কৰিবা
ভাবি আছো কি কৰিম
অফিচৰ লগত আকৌ ই আছে কৰ্ট মেনেজৰ অফিচ আছে
নাই মই মণ্ডেল অফিচত ফুৰিব যাম কালি
আচ্ছা আচ্ছা
ফুৰাৰ জেগা পোৱা নাই মানে চব জাগা ফুৰিলো তাৰ কাৰণে ভাবি আছো মন লিছে ত কালি ফুৰিব যাওঁ
আচ্ছা না মই এইটো কাৰনে কলো মণ্ডল অফিচৰ লগত মানে কৰ্ট ৰেজিচ কৰ্ট ৰেজিষ্টাৰ কৰা অফিছো আছে যদি বিয়া পাত অ যদি বিয়া কৰিব মন আছে তেন্তে তাতে ৰেজিষ্টাৰ কৰিব পাৰা
তোমাক লৈ যাব লাগিব বদ
কিয়ো মোৰতো মানে বয়স হোৱা নাই ন মইতো সৰু ক'ব গ'লে মই এইবিলাক বিয়াচিয় আৰু কত
আৰু কিমান দিনলৈকে কবা তুমি তুমি খো বুলি
অ মানে মোৰ তেনেকে এজ নাই হোৱা না
প়কুৱাৰ দিনটো গ'ল
তেনেকে মই স্বাভাৱিক হোৱা নাই যে কিমান ডাঙৰ সংসাৰ এটা চলাব এটা ডাঙৰ এটা সংসাৰ কি হম
নাই নকৌ দিয়া
আচ্ছা নহয় মানে মই ডাঙৰ হৈ তথাপিও মানে সেইবিলাকত ডাঙৰ হোৱা নাই এটা ইমান ডাঙৰ এটা সংসাৰ চলাবৰ কাৰণেতো এটা লাগিব ন সেইকাৰণ মোৰ ডাঙৰ হ নে নাই আৰু ভয় নহয় মান আৰু অকমান ডাঙৰ হৈলও না আৰু ক'ব গ'লে অলপমান নিজেও চকু দি ভালক দুুনীয়াখনন ভাল কৰি
অ এতিয়ালৈকে চোৱা নাই মানে এতিয়ালৈকে মানে চকু বন্ধ কৰি চাই আ
আৰে নহয় চাই আছো আৰু যোনটো চক আৰে য যোনটো চকু দি চাও সেইটো চকু গেই বস্তুটো মানে বেলেগ চাই ন তাৰ কাৰণে আৰু ভাল কৰি চাওঁ অলপমান ভাল কৰি
অ এ মানে এই কেইদিন
বেয়াকে চোৱা নাই মানে মাত্ৰ অলপহে চাইছো দুুনীয়া খন পুৰাখন চাব লাগিব ন কেনেকুৱা
উম মইতো চব চালো তাৰ কাৰণে কালি ম ফিছাই আহ
আচ্ছা অ য পা তেন্ত আৰু
উম গা আট দে
ম নি
কোনোবা আহিছা নেকি তোমালোকৰ ঘৰত
হৈ অহা নাই খোৱা হৈ গল আচ্ছা এইটো এনেই আৰু ডেলি গছিত অ কিহে দি খালা
কি
অ কিহেদি খালা
দি খাইছো আজি
আচ্ছা কোনটো চয়াবিন ডাঙৰ ননে কৰোতো আচ্ছা আচ্ছা পেকেট চয়াবিন নে খোলা চয়াবিন
উম পেকট চয়াবিন নিউট্ৰেলা এই ৰঙা কালাৰৰ পেকটটো থাকে যে সেইটো
আচ্ছা আচ্ছা তেনেকে খালা
মই হাতেৰে খালো আজি চামুচেৰে খোৱা নাই
অ ঠিকে আছে কেতিয়াবা কেতিয়াবা হাতেৰেও খাব লাগে কাৰণ স্পুন টো সদায় সদায় মান এটা ই লাগি থাকে ন কিবা স্পেচিয়েল আইটেম হলে দি খালে ভাল লাগে ন
উম হম হম
নহলে ভেজ বস্তুবিলাক স্পদি খালি মজা নাহিব।
সেটোৱে
উম অ আহে ৰাতিপুৱা ৰাতিপুৱা আহে।
অ কেতিয়াবা কেতিয়াবা তুমিও অলপ হেল্প কৰি দিবা।
মই যেতিয়া সিহঁতে আহে মই শুই থাকো ন সেইটোয়েই যে কথাটো মই শুই থাকো সিহঁতে আহি কিনে কেতিয়া ঝাৰু মাৰি কিনে গুচি যায় গম নোপাও ন। এ বহি থাকিলে কি হব সেইটো। তো আছে নহ কিন্তু ৰাতি ব ৰা উঠিল যানা মহে কামুৰে থাকে এইটো জগাত
হয় নেকি এই ডিমৰ ডিমৰ ডিম ডিম ডিম যে পেকেটিং কৰি আ পেকেটিং হৈ আহে যে যিটো ডিমৰ যিটো কাগজটো থাকে না সেইটো জ্বলাই লৈ বহি থাকিবা।
পুৱো বহুত টান ন আগত বহুত পাইছিল আৰু কিন্তু পাইছিলে কিন্তু এতিয়া এইটো চাবই মানে মই চাবই নাপাওঁ বহুত দিন ধৰি চোৱা নাই সেইটো।
মানুহে ইউজ নকৰে যে তাৰ কাৰণে তুমি ইউজ কৰিবা। তেতিয়া চাব পাৰিবা।
টো আছে কিন্তু এইটো যোনটো ধোৱা খন ওলাই ন এইটো মানুহৰ কাৰণে বহুত বেয়া এটা মেল ন সেইটোৱেইতো এইকাৰণে এই এই কাৰণ এই কাৰণেতো মানুহে অলৱ আজিংক অল আউট খন ইউজ কৰে নহ'লেো চবেই এইটোে ইউজ কৰিলে হয় ডিমৰ বাকলি এ ডিমৰ যোনটো এই কাগজ খ এইটোৰ স্মেল খন বেয়া ন তাৰ কাৰণে অল আউট ওলাইছে অল আউট ইউজ কৰে অল আউট
উম অল আউট
উম এইটোৱে অহ
তুমি কি হেৰে খালা ভাত
মই অ ডাল আলুভাজি। পিছ তাত আ পটল অ পটল আৰু আ আলু দি কিনে তৰকাৰী
ন অ প পটল খাই ল দেখো তুমি এতি
অ সেইটোৱেই। আৰু এনে চবজি খাবলৈ দাম বাঢ়ি গৈছে ন, এতিয়া যি টি চবজি আনিব লাগে, সেইটো খাবই লাগে তুমি ভাল পোৱা বা নোপোৱা।
তা চব বেছি দাম বাঢ়িছে, নেকি?
উম, চবজি, মাছ মাংস চবৰে দাম বাঢ়ি গৈছে, সেইটোৰ কাৰণে। পিছত তোমালোকৰ একজাম শেষ।
আছে আৰু দুটা।
হা?
আৰু দুটা আছে। অ।
আ, আচ্ছা আচ্ছা, আজি আছিলে নে?
আজি নাই এইটটিনত আছে।
ছিলে আচ্ছা, অকল এটাই আছে।
টিনত আছা আৰু টোৱেণ্টিত আছে।
অ আচ্ছা, পিত পিছত শেষ ন।
অ পিছত শেষ। এইটটিনত আছে টুৱেণ্টিত আছে তাৰপিছত শেষ। পিছত ভাবি আছো, পিছত ভাবি আছো টুৱেণ্টি ওৱানত মুভি চাব যাম।
আচ্ছা, কি ককটেল?
আহ, যাবা নেকি?
ঔ ককটেল চাব যাবা। তুমি? ককটেলটো ওলাইছে ন, ওলাব ঊনৈশ তাৰিখে ঊনৈশ আজি ওলাব নেকি?
আজি ওলালে, ছিক্সটিনত হয়।
মইতো সেইটোয়ে কৈ আছো ছিক্সটিন বুলি কৈ আছো। ছিক্সটিন অ'! ষোল্ল তাৰিখে ওলাব বুলি কয় আৰু। অ'! মইতো সেইটোয়ে কৈ আছোঁ।
তুমি, তুমি নাইন্টিন কৈ আছা চৰ মাৰিম।
ক'ত মই নাইন্টিন বুলি কৈছোঁ। মই চিক্সটিন বুলিয়েই কৈছোঁ। তুমি কাণেদি বেছি শুনি নেকি? মই ষোল্ল বুলি, বাজা নাই। মই ষোল্ল বুলিয়ে কৈছোঁ। তুমিহে ঊনৈশ, ঊনৈশ বুলি কৈ আছিলা। অঁ!
আজি, আজি হেৰি ৰিলিজ হৈ গ'ল।
মইতো সেইটোয়ে কৈ আছোঁ। আচ্ছা! ঠিকেই আছে অলপমান চাবও লাগে ন'। মাত্ৰ পঢ়া চহা এক একজাম, চেকজাম বোৰ আলপ মানেটো এনজয় কৰিবই লাগে ন'।
কৈ আছোঁ যাবা নেকি চাব?
অ'! আচ্ছা! অ'! যাব পাৰি কিন্তু না যাব পাৰি কিন্তু। বহুত দিন ধৰি একো ফিল্ম চিল্ম হলত চোৱা নাই।
চান্দে আছে।
অ'! সেই সেইটোৱেই আৰু সেইটোৱে এ
চিনাকি
আচ্ছা! অ'! অলপমান হাঁহিব লাগে ক'ব গ'লে, হাঁহিলে ভাল। হাঁহাটো, হাঁহাটো দৰকাৰ জীৱনত। তাৰ কাৰণে সদায় হাঁহি থাকিবা। এইটো আকৌ চিৰিয়াছ অৱস্থাত নাহা, হাঁহি নিদিবা কিবা কথা কথাত মানে, এনেই যদি মন কৰে কেতিয়াবা হাঁহিবা। অ', ! সেইটোৱে নহ'লে চিৰিয়েছত হাঁহি দিলে।
চিফ মিনিষ্টাৰৰ এটা মিটিঙত গৈছিলোঁ ঠিক আছে।
চিফ মিনিষ্টাৰৰ মিটিং বাপৰে! আচ্ছা!
পিছত মানে, তাত যোৱাত মানে, মোৰ লগৰ দু, দুটামান গৈছিলে।
উম!
ত' তাতে মানে, মোৰ লগৰটোৱে মানে, এনেকা হাঁহিছে। এইফালে মিনিষ্টাৰ মানে মিটিঙত কথা পাতি আছে। মাইকত, কিবা ইনট্ৰডিউচ দি আছে। কিবা ভাল ভাল কথা কৈ আছে। আৰু এইফালে মানে মোৰ লগৰটো এনেকা হাঁহি আ অলপ পিছে পিছে তাৰ হাঁহিত মানে পাজৰে যিমান মানে মানুহ বিলাক অডিয়েন্ঞ্চ বিলাক মানে আহিছ
হুম হুম, আচ্ছা, না না আৰু কব গলে যোনটো তোমাৰ লগৰতো আছিলে ইটো তেনেকুৱা বিনা কাৰণত হাহা নাই তাৰ লগৰে চাগ কিবা চাগে জক শুনাইছে
নাই, নাই, নাই, নাই, নাই তাক মানে কিবা এটা ভাল কথা কলো সিমান এটা হাঁহি থাকে।
আচ্ছা, সেইটোৱেটো ন কিবা যক
আৰু তাৰ হাঁহি কি, বাবা ৰখি ৰখি হাঁহি ওলাই তাৰ।
আচ্ছা। এ হ'ব পাৰে আৰু হাঁহিব লাগে না মোৰ মতে হাঁহাটো এনেকুৱা বস্তু যদিটো, মাটিৰ পৰা আকাশৰ যদি শুনি
আচ্ছা, তাৰ কাৰণে এনেকাই হাঁহিছে এনেকাই হাঁহিছে যে চিফ মিনিষ্টাৰৰ কথা কোৱা বন্ধ হৈ গৈছে।
মানে ই কৰিছিলে হহাঁবৰ বৰ কাৰণে ট্ৰাই কৰিছিলে তাৰ কাৰণে চাগে হাঁহি দিছে নহলে এনেকে
নাই নাই নাই নাই, এবাৰ এটা কথা কোৱাত ইমান বাৰ হাঁহি বা বা
তথাপিও মানে, অলপমানতো তাৰ কথাও ভাবিব লাগিব ন ই কিয় হাহিঁছে বা কিহৰ কাৰণে তাৰ কোনোবা
তাৰ কথা ভাবিয়ে তো কৈ আছো কথাটো
অ আচ্ছা। এইটো কথা ঠী কথাই কৈছো হ'ব দিয়া ঠিক আছে